হেল্ল
কি খবৰ
অ ভাল তোমাৰ কি খবৰ তোমাক বহুত দিন লগ পোৱা নাই
অ মোৰো ভাল মই পিছে গাঁৱত গৈছিলো যে সেইকাৰণে
হয় নেকি অ অ অ গাঁৱত গৈছিলা গাঁৱত গৈ ভাল লাগে ন
হয় ঠিকে কৈছা গাঁৱত গৈ বহুত ভাল লাগে মোৰ গাঁৱত গলে আহিবও ইচ্ছা নাযায় উ
হয় নেকি আজিকালি চহৰবোৰত যে আৰু কিমান আ জন জট হৈছে গাড়ী মটৰ আৰু মানুহো আজিকালি বহুত বেছি হৈ গৈছে আজিকালি চহৰৰ তুলনাত গাঁওবোৰত বেছিয়ে ভাল লাগে নহয় জানো
হয় ঠিকেই কৈছা গাঁৱৰ বিশু বিশুদ্ধ পৰিৱেশটো বহুত ভাল লাগে
হয় নিশ্চয় গাঁৱত গৈ বহুত ফুৰিব পাৰি অ ওচৰ চুবুৰীয়াৰ ঘৰত গৈ কথা পাতিব পাৰি এজনে আনজনৰ সৈতে মিলা প্ৰীতিৰে নিজৰ মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰি নিশ্চয় তুমি তুমি বহুত ভাল কথাকে এটা মনত পেলাইছা পিছে তুমি কিমান দিন মূৰে মূৰে গাঁৱলৈ যোৱা
অ মই পিছে কেতিয়া মানে মোৰ বিদ্যালয় ছুটি পালেহে গাঁৱলৈ যাওঁ মোৰ ককা আইতা আছে গাঁৱত ত তেখেত সকলো ওচ ওচৰলে যাওঁ
হয় পিছে তোমাৰ ককা আইতা কেনে আছে
অ তেখেত ভালে আছে পিছে অহ গাঁৱলৈ গলে ইমান ভাল লাগে তাৰে চাৰিওফালে সেউজীয়া আহ পৰিৱেশটোৱে মনটো বহুত ভাল ভাল কৰি দিয়ে নহয়নে
হয় হয় তুমি বহুত ভাল কথা কৈছা সেইটো কাৰণে মই গাঁৱৰ পৰিৱেশ বহুত বহুত বেছিয়ে ভাল পাওঁ চাৰিওপিনে গছ-গছনি, নদী বৈ গৈ আছে গাঁৱত আকৌ পাহাৰ আকৌ ইমান ধুনীয়া পৰিৱেশ যেতিয়া গাঁৱত সৰিয়হৰ খেতিবোৰ যেতিয়া ফুল লাগে তেতিয়া তো আৰু মন বৰকৈ আকৰ্ষিত কৰে গাঁৱৰ পৰিৱেশে
হয় ঠিকে কৈছা মই পিছে যেতিয়া সৰিয়হৰ খেতি অ কৰে মই পিছে তেতিয়া যাওঁ অহ ফটো চটো উঠি আহো তাতে বহুত ভাল লাগে
সঁচাকে সঁচাকে বহুত ভাল লাগে সেইটো পৰিৱেশ আৰু তুমি অ যেতিয়া আঘোণৰ মাহ আঘোণ মাহত ধানৰ সোণালী পথাৰত গৈ পাইছা নেকি?
হয় গৈ পাইছোঁ ইমান ভাল লাগে গোটেই পথাৰটো পথাৰটো চালেই মনটো ভাল লাগি যায়
হয় হয় পথাৰটো চালে এনেকুৱা লাগে যেন পথাৰ সোণেৰে ভৰি আছে ইমান ভাল লাগে
হয় ঠিকে কৈছা। পিছে কেতিয়াবা খেতি পথাৰৰ কাম কৰি পাইছানে?
হয় নিশ্চয়। মই যেতিয়া গাঁৱত যাওঁ অহ মোৰ দেউতা যিহেতু অ সৰু সুৰা বিজনেছো কৰে তাৰ লগতে পথাৰতো কা ম কৰি তেখেতে বৰ ভাল পাই মই দেউতাৰ লগত কেতিয়াবা কেতিয়াবা পথাৰত কাম কৰি ভাল পাওঁ মনটো বৰ আনন্দিত হয়
হয় ঠিকে কৈছা পিছে গাঁৱৰ মানুহ বিলাকৰ অ মনত একো হিংসা ও নাই নহয় নে
হয় হয় নিশ্চয়কে এই কথাটো মই বৰকৈ মানে মন কৰোঁ গাঁৱত গ'লে মানুহ বোৰে ইমান ধুনীয়াকে এজনে আনজনৰ সৈতে কথা পা তে কৰবাত দেখা পালে হয় হয় কৰবাত দেখা পালে কৰ পৰা আহিলা? ভালে আছা? এনেকে মাত এষাৰ দিয়ে সেই সেই পৰিৱেশটো মোৰ বৰ ভাল লাগে
ঠিকে কৈছা পিছে চহৰত থাকি কেনে আৰ এনেকুৱা হয় ঘৰৰ ভিতৰত ভিতৰতে গোটেই দিনটো থাক সেই ঘৰতে থাকিব লাগে। পিছে গাঁৱত গ'লে মনটো বহুত ভাল হৈ যায়
হয় নিশ্চয়কে তুমি এটা সুন্দৰ কথা কৈছা যে চহৰৰ পৰিৱেশে আমাক চাৰিটা দেৱালৰ মাজত আমাক বন্দী কৰি ৰাখিছে যেন কেতিয়াবা আমাৰ অনুভৱ হয় আমি খোলা আকাশখন ভালদৰে দেখা নাপাওঁ আহ কেতিয়াবা কেতিয়াবা মন গলেও আমি আহ ভালকে আমাৰ শুদ্ধ- বিশুদ্ধ যিটো বায়ু বতাহ সেইটো ভালকে ল'ব নোৱাৰো আমি যিমানে ৰাতিপুৱা নুঠো কিয় আমাৰ চাৰিওফালে কেৱল অহ দিৱাৰ আৰু দিৱাল সেইকাৰণে আহ গাঁৱৰ পৰিৱেশ টো সঁচাকৈয়ে মানে আকৰ্ষণ কৰে মানুহক
হয় ঠিকেই কৈছা পিছে গাঁৱত গাঁৱত যে ঘৰৰ আইতা হতে অ অলপ অ ঘৰতে ৰোৱা কিছুমান অ শাক-পাচলি আহ অলপ অলপকে ৰুয়ে যে সেই শাক পাচলিৰো শাক পাচলিবিলাক যেতিয়া বনাই আহ আইতাহঁতে ইমান সোৱাদ হয় খাবলে হয় নে
হয় হয় নিশ্চয় ঘ ঘৰত যিবোৰ পাচলি হয় সেইবোৰৰ সোৱাদ আৰু চহৰৰ যিবোৰ পাচলি ইয়াৰ লগত তুলনাই হ'ব নোৱাৰে সেইবোৰৰ সোৱাদ মানে প্ৰকৃতিৰ পৰা আহ সা বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে অতি অতি ভাল আৰু তোমাৰ আৰু সোৱাদৰ কথাটো ক'বই নালাগে বৰ মানে বহুত বেছি সোৱাদ হয়
হয় ঠিকে কৈছা পিছে চহৰত সেনেকুৱা শাক পাচলি পোৱাই নাযায় অ গোটেই শাক পাচলিতো সেই জানাই মেডিচিন দি কেনে বনাই
হয় হয় আজিকালি ৰাসায়নিক সাৰৰ ইমান ব ব্যৱহাৰ হৈ আছে যে শাক পাচলি খালে তাৰ পৰাও আজিকালি বীমাৰ আজাৰৰ সৃষ্টি হ'ব ধৰিছে এই কথাটো তুমি মন কৰিছানে
পিছে গাঁৱৰ পৰিৱেশটো আহ ইমান ধুনীয়া যে মোৰ গাঁৱতে থাকিব ইচ্ছা যায়
হয় তুমি হয় ঠিকেই কৈছা কিন্তু বৰ বৰ্তমান সময়ত আমাক আহ বৰ্তমান পৰিস্থিতিয়ে মানুহক বাধ্য কৰোৱাইছে কাৰণ যদি আজিকালি চোৱা গাঁৱত আগৰ তুলনাত বৰ্তমান সময়ত বহুত কমকে খেতি বাতি হয় আৰু যিহেতু মানুহ আজিকালি সংখ্যা বহুত বৃদ্ধি হৈছে এইটো আমি সকলোৱে জানো আহ সেইটো কাৰণে গাঁৱৰ মানুহবোৰ চহৰলৈ প্ৰব্ৰজন কৰিবলৈ লৈছে মানে আহ গাঁৱৰ মানুহ চহৰলৈ আহিবলগীয়া হৈছে জীৱিকা বিচাৰি কাৰণ আহ গাঁৱত আজিকালি খেতি বাতিয়ে মানুহক সিমানখিনি আহ জীৱিকা দিব পৰা নাই যিমান খিনি মানুহৰ প্ৰয়োজন তুমি এইটো কথা লক্ষ্য কৰিছানে
হয় ঠিকে কৈছা পিছে তুমি গাঁৱত গলে কাৰ কাৰ ওচৰত থাকা
হয় মই গাঁৱত গলে আহ বেছিকে মই মাৰ ওচৰত থাকিবলৈ আহ ভাল পাওঁ কাৰ যিহেতু মই চহৰত
হোষ্টেলত থাকিবলগীয়া হৈছে গতিকে গাঁৱত গলে মই মাকৰ ওচৰত থাকি বৰ বেছি ভাল পাওঁ তাৰোপৰি মোৰ দাদা আছে বাইদেউ আছে তেখেতলোকৰ লগত মই বহুতখিনি সময় অতিবাহিত কৰো বহুত ফূুৰ্তি কৰো বহুত কথা প ত আৰু বহুত কথা যিবোৰ আমি চহৰত দৈনন্দিন আমি যোৰ বস্তুবোৰ আমি পাই থাকো সেইবোৰ গাঁৱত গৈ তেখেত আগত কওঁ তেখেতে কিছুমান কথা মোক কয় তেনেকে আমি বহুত খিনি কথা আদান প্ৰদান কৰোঁ
হয় ঠিকেই কৈছা পিছে তুমি গাঁৱত আৰু কেতিয়া যাবা
হয় নিশ্চয় মোৰ যেতিয়া মহাবিদ্যালয়ত পৰীক্ষা শেষ হ'ব তেতিয়া নিশ্চয়কৈ মই গাঁৱত যাম মই মা দেউতালৈ বৰ মনত কৰো আৰু মা দেউতাই মাজে সময়ে মোক ফোন কৰি ম খ মইয়ো মা দেউতাৰ খবৰ লওঁ তেনেকে আছো আৰু আহ মহাবি্ বিদ্যয়ালয়ৰ পৰীক্ষা শেষ হলে যাম বুলি ভাবিছো
হয় ঠিকেই কৈছা পিছে ময়ো ভাবিছোঁ এইবাৰ গৰমৰ বন্ধত আকৌ গাঁৱত যাম
হয় নিশ্চয়। আহ গাঁৱত গৈ ভাল পাও যেনেকে। অ আমি। হব ফূুৰ্তি হ'ব চবৰ লগত আমি। কথা পাতিম চবকে লগ পাম বহুত দিনৰ মূৰত লগ পাম।
হয় ঠিকেই কৈছা। পিছে গাঁৱত গলে। অ মোৰ ইমান ভাল লাগে যে ককা আইটা হতৰ লগত সেই ৰাতি শোৱাৰ টাইমত সাধু কথা যে কয়। স সেইবিলাক কথা বহুত মনত পৰি যায় চহৰত আহিলে।
হয় হয় আইতাৰ। পৰা সাধু কথা শুনা এইটো এটা, বহুত আ বহুত মই ভাবো বহুত। ভাল এটা স্মৃতি, যিটো আহ মানুহে। গোটেই জীৱনটো, মনত ৰাখে আৰু যি। টো বস্তু আমি বেছি সময়ৰ বাবে নাপাওঁ, যিহেতু আমাৰ ককইত। এটা বয়সস্থ হৈছে, জেষ্ঠ হৈ পৰিছে গতিকে আমি। যিমান পাৰো ককা আইতাৰ লগত আহ সময় কটাব লাগে তেওঁলোকক। আহ। অ সেৱা কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে, মই ভাবো কক। ককা আইতাৰ পৰা আমি বহুতখিনি আশীৰ্বাদ ল'ব পাৰো।
হয় ঠিকেই কৈছা। পিছে গাঁৱতো কিছুমান সাংস্কৃতিক আহ অনুষ্ঠান যেতিয়া, আহ। এৰ পালন কৰে, তেতিয়া গৈ পাইছানে।
হয় নিশ্চয় মই আহ কিছুমান অনুষ্ঠানত গৈ পাইছো যেনেকে। মই যিটো ঠাইত থাকো তাতে, আহ আমাৰ যেতিয়া। শালি ধান বুলি কয়। শালি ধান, চপোৱাৰ আগত তাতে। অ ডাঙৰ কেটা অনুষ্ঠান হয় মানে মেলা বুলিও ক'ব। তাতে বহুত ঠাইৰ পৰা। মানুহ আহে তাতে বহুত বস্তুৰ আয়োজন কৰা হয় সৰু ল'ৰা ছোৱালীৰ বাবে। খেলনা তাৰ। তাৰপিছত আমাৰ বাবে বহুতো জুৱেলৰ শ্বপ তাৰপিছত কাপত। দোকান আৰু বহুতো এনেকুৱা বস্তু। তাতে আহে যিবোৰ, লবলৈ দূৰ দূৰণিৰ পৰা, মানুহ আহে। সবোৰ বস্তু হয়তো, আ আমি ন সাধাৰণতে দেখা নাপাওঁ। কিন্তু সেইটো সময়ত তাতে গোটেইখিনি বস্তুৰ আয়োজন কৰা হয়। যেনেকে আমি জোনবল মেলাৰ কথা কব পাৰো। জোনবিল। অহ সকলো মানুহে। একত্ৰিত হৈ এজনৰ বস্তুৰ লগত, আনজনৰ বস্তু আদান প্ৰদান। কৰে, তেনেকে গাঁৱত বহুত। অনুষ্ঠান হয় যিবোৰত বৰ ভাল লাগে।
হয় ঠিকেই কৈছা, আহ। পিছে তোমাৰ লগত গাঁৱৰ কথা পাতি, বহুত ভাল লাগিল।
হয় নিশ্চয় বহু দিন পিছত তোমাৰ লগত এনেকুৱা ধৰণৰ কথোপ কথন। আহ আদান প্ৰদান কৰিব, পাই মোৰো সঁচাকে বহুত ভাল লাগিছে। আৰু মই ভাবো, আহ আগন্তুক দিনত আমি আৰু তেনেকে। বহুত খিনি আহ কথা আদান প্ৰদান কৰিব পাৰিম। আহ তোমাক লগ পাম, আহ গতিকে। বহুত বহুত ধন্যবাদ তোমাক।
হয় ঠিক আছে দিয়া।
ঠিক আছে।